হেল্ল' অ' কি খবৰ?
ভাল।
এ' আছো এনেই। অ-অ ভালেই। ইমান ঠিক নহয় আৰু আগত- তথাপিও ভালেই আৰু দে, এ অকণমান ওলাই আহিছো বাহিৰৰ পিনে। খোজ কাঢ়িবৰ কাৰণে। তুমি কি কৰি আছা?
মই বাহিৰৰ পিনে ওলাই আহিছো গৰমত ভিতৰত সোমাই থাকিব নোৱাৰি যে।
হয়-হয়। ইচ বাপ ৰি এতিয়া অলপমান- বৰষুণ পৰিল যে সেইটো কাৰণে অকণমান ঠাণ্ডা হ'ল, নহ'লে বা একেবাৰে গোটেই আগবেলা পৰতো- ইমান গৰমত- থাকিব পৰা নাই গৰমত। তোমালোকৰ পিনে কেনেকুৱা কাৰেণ্ট যায়গৈ নে? আমাৰ পিনে কাৰেণ্টটো এবাৰ যায়, এবাৰ আহে বহুত দিগদাৰ।
তেনেক
খোৱা-বোৱা কৰিলা?
অঁ', কৰিলো।
কি বনালা আজি?
ভাত বনালো, মাছৰ চব্জি, ভাজি।
অহ', কি ভাজি বনাইছ?
এনেই নিৰামিষ বনাইছো আৰু, ভাজি, লেচাৰী ভাজি, কবি ভাজি এনেকে। গৰমত কি খাবা আৰু।
গৰমত কি খাবানো মইও সেয়াই কৰিলোঁ। আজি মই- হেৰি কঠালৰ গুটি আৰু হেৰি ৰঙালাও পাত যে- সেয়া দি হেৰি কৰিলো খাৰ বনালো, তাৰপিছত- অ ছোৱালীজনীয়ে খাৰ তৰকাৰী নাখায় কাৰণে হেৰি কৰিলো আলু আৰু- হেৰি কি কয় পটল। পটল ভাজিলো তাৰপিছত তিয়ঁহ চকল-চকলকে- কাটি লৈছো, কাটি লৈ নিমখ সানি লৈ এনেকে খাই দিছো আৰু। কবি জলকীয়া আচাৰ আছিলে। বিহজলকীয়া আচাৰ আছিলে। উমঁ, গৰমত- ভাত খাব পৰা নাযায় নহয়, হেৰি অলপ- বিহ জলকীয়া তেল অকণমান লৈ লৈছো, লৈ একদম গেহাই- ঘেহাই খাই দিছো আৰু।
অ।
এতিয়া তোমালোকে এনেই বিহ জলকীয়া আচাৰ খোৱা নে নোখোৱা?
খাওঁ আচাৰ কৰি থৈ দিছো।
অ', কেনেকে কৰিছা আচাৰটো, আচাৰটো কেনেকে কৰিছা? বিহ জলকীয়া আচাৰটো কেনেকে কৰিছা?
অঁহ', - তেল দিছো, তেল গৰম কৰি কিনে, তাৰ পিছত মছলা দি কিনে আধা সৰু সৰুকে কাটি কিনে চিচা বৈয়ামত ভৰাই থৈ দিছোঁ।
অ আমিও সৰু সৰুকে কাটি দিওঁ আগতে মানে যোৱা বাৰ কৰিছিলোঁ। যোৱ বাৰ কৰোঁতে হেৰি কৰিলো গোটাই গোটাই দিলোঁ। তেতিয়া কি খাব সময়ত প্লেটত ওলাই লওঁ এটাতো খাব পৰা নাযায় হয়। ল'ৰা -ছোৱালীৰ ঘৰত লোকচান হয় সেইটো কাৰণে এটা খাব পাৰা নাযায় এতিয়া বহুত খিনি লোকচান হৈ যায় আকৌ সেইটো আধা খোৱাটো আকৌ বৈয়ামত ভৰাই থ'ব নোৱাৰি নহয়।
উম সেইটো কাৰণে এইবাৰ কি কৰিছোঁ। সৰু সৰুকে কাটিছো কাটি লৈ তেতিয়া ভিনেগাৰ অলপমান দিছোঁ। দি লৈ মানে এতিয়া কি অ খাব ল'ৰা ছোৱালীয়ে খাব খুজিলেও অকনমান হেৰি টুকুৰা টুকুৰি‌ এডোখৰ দিব পাৰা যায় এতিয়া আমিও সেনেকে ল'ব পৰা যায় এনে যোৱ বাৰ কৰিলো বহুত লোকচান
অ
এইবাৰ সেনেকে একেবাৰে সেই কাৰণে এনেকেই কৰিছোঁ। পিছে তুমি এই কাপোৰ দোকান যে ঠিক কৰিছিলা কাপোৰ দোকানত গৈছিলানে?
অ গৈছো দুদিনমান কৰিলোঁ কয় যে সেইটো কাৰণে গৰমত অহা যোৱা কৰিব মন নযায়।
অ নে প দৰমহা কিমান দিম বুলি কৈছিলে?
দৰমহা ক'লে আঠহাজাৰ।
অ ঠিকে আছিলে নহ'লে মই হেৰি কৰিবাচোন যদি তোমাক অ যদি তুমি নকৰা তেতিয়াহ'লে তোমাৰ চিনাকি আছে যদি মইয়ে সোমাম কবাচোন মোক এ এই নি ঘৰত বহি থকাতকৈ আঠ হাজাৰ টকাত ধৰি ল চাৰি হাজাৰ যদি খৰচ হয় আৰু চাৰি হাজাৰতো জমা হ'ব ঘৰত ল'ৰা ছোৱালী লৈ ভালকে খাব পাৰিম।
অ মোৰ গৰমৰ কাৰণে নাই যো যোৱা আৰু মই ছোৱালীটো কাৰণে যাব নোৱাৰোঁ। ছোৱালী সৰু হৈ আছে।
অ তোমাৰ হয় দিয়া অ হয় দিয়া তোমাৰ ছোৱালী এতিয়া সৰু হৈ আছেনো কেনেকেনো যাবা এতিয়া ছোৱালীৰ দিনটো এ থৈ যাব নোৱাৰা ৰাতি কেতিয়াবা নটা বাজিব কেতিয়াবা দহ টা বাজিব তুমি টো যাব নোৱাৰিবা এতিয়া মোৰ টেনচন নাই মোৰ ধৰি ল ডাঙৰ হৈ গ'ল এতিয়া মানে ছোৱালী ডাঙৰ হৈ গল কাৰণে পঢ়া শুনাৰ খৰচ বহুত বহুত লাগে না এতিয়া মানে চলিব বহুত অসুবিধা হৈ আছে খোৱা পৰা বোৱাৰ পৰা এতিয়া মানে চাৰি হাজাৰ টকা পালেও ছোৱালীজনী পঢ়া খৰচ দিব পাৰিম এতিয়া। ছোৱালীজনী এতিয়া কলেজত পঢ়ি আছে বহুত দিগদাৰ হৈছে মোৰ এ হেৰি কম অ কথা পাতি দিবাচোন নহ'লে অ আৰু মই চে চেলুন এখনতো কথা পাতি থৈ দিছিলো এতিয়া তাৰ পৰাও খবৰ দিয়া নাই এতিয়া মানে য'তেই হয় মানে ত'তেই সোমাই যাম যত সোনকালে হয় ততেই সোমাই যাম।
অঁ
এতিয়া এইবাৰ গৰমৰ বন্ধত
গৰম হা
গৰমৰ বন্ধ এতিয়া কালিহে কালি আছে আৰু দিন কালি দিনটো আৰু তাৰপিছত গৰমৰ বন্ধ হ'ব, আমি মানে গোটেই আমাৰ চুবুুৰিটো হেৰিত ওৱা ফুৰিব যাম বুলি ভাবিছিলোঁ এইবাৰ। যাবা নেকি ফুৰিব?
ক'ত যাবা টা-টাউনত?
টাউনত নহয়, যাম এইবাৰ মানে বহুত দুৰত হেৰি জাগাডোখৰ হেৰি ডিচাইড হোৱা নাই, এতিয়া কোন কোন ওলাই। কোন কোন ওলায়, যদি মানুহ বেছি ওলায় তেতিয়াহ'লে অলপ দূৰত যাম আৰু যদি মানুহ কমকে ওলায় তেতিয়া অলপ উ, অলপ ওচ ওচৰতে ওলাব লাগিব, এতিয়া আমি চব দুখীয়া মানুহ যেতিয়া ইমান টকা পইচাটো নাই। হয়। এতিয়া ধৰি ল' পাঁচশ ওপৰত, পাঁচশৰ ওপৰত টো ভাড়াটো হেৰি কৰিব নোৱাৰি, উম, দিব নোৱাৰি। সেইটো কাৰণে মানে অ' চাই লও মানুহখিনি কিমানখিনি হয়। গোট খাই আমাৰে ধৰি ল ঘৰত তিনটা হ'ব, তোমালোকৰ তিন চাৰি টামান হ'ব নে গোটেই কেইটা যাবানে না অকল তুমিহে যাবা?
মই নাযাওঁ, আমাৰ মাও যাব, মই যাম দুটাই হ'ব আৰু।
অ' দুটা হ'ব, ছোৱালীজনী কোচত ল'বা।
ছোৱালীজনী কোচত থাকিব আৰু তেনেকে যাব লগা লাতকৈ তোলা তুলিকে যাব লাগিব পইচা পায়। সমান সমানটো গাড়ী ভাড়া কৰি যাব লাগিব। উম।
তাৰমানে কি মা-মানুহখিনি চাই লওঁ কিমানখিনি হয়, কালি ধৰি ল স্কুল উ, খোলা আছে। তাৰ পৰহিৰ পৰা বন্ধ, এতিয়া কোনদিনা গ'লে ভাল হয় সেইটোয়ে চাই লওঁ। উম, এতিয়া যদি এ, এ, জাগাডোখৰ হেৰি হয় উৱা আলোচনাটো হৈ যওঁ তেতিয়াহ'লে তোমাক খবৰ দিম। তুমি আহি যাবা। বুজি পাইছা? এতিয়া আৰু ধৰি লও পইচাটো কিমান তুলিছে, কিমান নাই তেতিয়া এনেই গম পাবা, গোটেইখিনি বহি আলোচনা কৰিব লাগিব। আৰু যোৱাবাৰ কি হ'ল জানা যোৱাবাৰ তাত তাত মানে হেৰি বনাই খাবৰ কাৰণে কাৰিকৰ লৈ এতিয়া কাৰিকৰ লৈ গ'লে মানে কি এতিয়া আমি মাইকি মানুহবিলাকে আ, শাক চব্জি কাটি থাকোতে, ধুই থাকো কোতে চব সময় সেইখিনি সময়ে গলোগে তাৰপিছত আৰু একো চাবই নাপালোঁ আকৌ ভাত পানী খাই বৈ লৈনোৱা হে অকমান সময়ত কি চাম। সৰু সৰু ল'ৰা ছোৱালী লৈ গৈছোঁ হয়। চাকৰি নাপালেও গুচি আহিব লগা এইবাৰ ভাবিছোঁ কি ঘৰৰ পৰা টিভিন লৈ যাম বুলি ভাবিছোঁ। উম, টিভিনত ধৰি লোৱা কোনোবাই যদি পৰঠা বন বনাই নিয়ে। কোনোবাই ধৰি লোৱা ৰুটি বনাই, জুনে যি ভাল পায় বনাই নিব এতিয়া আমি এডোখৰ জোগাত আ, চাই লৈ গোটেই খিনি মানুহ বহিব পৰাকে, চাই ল'ম আৰু জেগাতে বহি লৈ, সেনেকে খোৱাটোৱে ভাল হ'ব।
অ' তেনেকেই ভাল লাগিব খাই। অ' ঠিকে আছে।
নহ'লে যদি আলোচনা কৰি চাম, এতিয়া তোমাৰ লগতহে কৈচয় ধৰি লোৱা। এতিয়া মানুহখিনিৰ লগত আলোচনা কৰি চাম যদি কয় বোলে না আমি এনে কে নাখাওঁ হোটেলত খাম, হোটেলতো ঠিক কৰিলে ভাল। অ গোটেই খিনি হোটেলৰ হোটেলত মানে কি বস্তু বহুত দাম যে এতিয়া হোটেলৰ দামৰ বস্তুটোতে এতিয়া ধৰি লও আমি হেৰি কৰিব পাৰিলো হেঁতেন।
অ হোটেলত খোৱাতকৈ এনেকে বনাই নিয়াতোয়ে ভাল।
অ কম ক ঘৰতে হেৰি বনাই নিব সৰু ল'ৰা ছোৱালী লৈ যোৱা যাব যিহেতু। তেতিয়া মানে ধৰি লওক তেলৰ বস্তু হোটেলতো বহুত হেৰি তেল পৰঠা চৰঠা খাম বুলি কব হোটেলত সোমোৱাৰ লগে লগে ল'ৰা ছোৱালী এইটো বিচাৰিব সেই সেইটো বিচাৰিব বহুত দিগদাৰ হ'ব হয়। এ সেইটো কাৰণে মানে উ উম ঘৰৰ পৰা যদি বনাই লৈ যাওঁ। তেতিয়াৰ সিহঁতে হোটেল একো নাপায় তেতিয়াহলে ভাল হ'ব মানে। এতিয়া ধৰি লওক যদি মোৰ কথাটো তুমিও একমত দিয়া তেতিয়া আৰু দুজনীয়ে যদি একমত দিয়ে তেতিয়া সেইটোয়ে কথাই আৰু যদি আকৌ আমি দুজনিয়ে কওঁ চবেই হোটেলত খোৱা হয় এ দিগদাৰ হ'ব নহয় এতিয়া সৰু ল'ৰা ছোৱালী লৈ গ'লে আকৌ বমি হয় নেকি আকৌ তোমাৰ যাওঁ
নাই নাই বমি নহয়।
অ আকৌ ছোৱালী।
ছোৱালীও নহয় বাৰু বমি।
অ বমি হলে মানে দিগদাৰ এতিয়া মইও মানে একদম সৰু গাড়ীত যাব নোৱাৰো মাথা মাথা ঘূৰাই সৰু গাড়ীত গলে আকৌ ঔটেঙা মটন মখা লৈ যায় আৰু ডাঙৰ গাড়ী হলে ধৰি লওক সেইখন হয় ডাঙৰ গাড়ী হলে মানে
এতিয়া আকৌ এই টম টম যে সেইখনতো যাব পাৰো সেইখনত গলে ওচৰতহে যাব
এ একেইখনত গ'লে বহুত থেকেছা
টকা খৰচ কৰি অকমান দূৰৈতে যাম হয়
উম
সেইটো বুলিয়ে ভাবিছে সেইটো কাৰণে ভাবিছো কি ডাঙৰ হেৰি ডাঙৰ গাড়ী লম এতিয়া সৰু গাড়ী ললে মানে চব মোফালে দৰ্জা মাৰি থৈ দিলে এচি লগাই যায় যে একদম বহুত মাথা ঘূৰাই
উম মাথা ঘূৰাব বমি আহিব তেনেকে গৰম লাগিব এচি দিলেও উ উশাহ নিশা লোৱা কষ্ট হয়টো বেছি
মই আগৰ দিনা ৰাতিপুৱাই মই একো খাব নোৱাৰো দেই নাই নোখোৱাকে থাকো দূৰৰ জেগাত যাব লগা হলে মই নোখোৱাকে থাকো তাৰপিছত ৰাতিপুৱা এ একদম লাল চাহ একাপহে খাওঁ খাই লৈ তাক পিছতহে উলাও নহলে একদম যাবই নোৱাৰিম তাত যায় তেতিয়া পিছত যত যাওঁ তেতিয়া তাত নামি তেতিয়া খাই বৈ লৈ তেতিয়াহে ঘূৰো নহলে একদম হেৰি হোৱাৰ তাত ইয়াতে যদি বমি হৈ যায় তেতিয়াহলে গাটো দুৰ্বল হৈ যাব হবনা, তেতিয়া কেনেকে যাম কেনেকে যাম সেইটো কাৰণে চাব নোৱাৰে।
অঁ হ হ।
সেইটো কাৰণে ধইল। ৰাতি নোখোৱাকে যাওঁ, তাতেহে খাই লওঁ।
অঁ'
বহুত দিগদাৰ লাগে। এতিয়া হ'ব দিয়া নহলে পিছত কথা পাত- তিম পিছত, আলোচনা হলে তোমাক জনাম।
অঁ' ঠিক আছে।